হেল্ল', অহ শুনিছোঁ- শুনিছোঁ বন্ধু কি কৰে আছা তুমি?
এনে আছো তুমি কি কৰি আছা?
এ নাই এনে বহি আছ ছোঁ মানে দিনটো এনে আহ, বৰষুণ দি থাকিল বাহিৰত যাম ভাবিচুল কত যোৱাই হোৱা নাই সেইকাৰনে ঘৰ বহি আছোঁ। পুৰা দিনটো তুমি কি কবাত বাহিৰত আছা নেকি ফুৰিব কাৰনে?
মই গধূলি ফুৰিবলৈ গ'লো এনে মানে ফিল্ডত দেখি গলো অলপ খেলা- চেলা খেলিবলৈ গ'লো। খেলা খেলি ভাল লাগে না আমাৰো স্বাস্থ্যৰ কাৰনেও ভাল খেলিলোঁ অলপ। খেলিব লাগে অলপ খেলা -চেলা তুমিও খেলিবা।
উম, এটো মানে মই অলমান যাম ভাবিছিলোঁ আৰু বোৰ কাম বিলাক আছিল একসপা। কালিও আছিল কালিও বৰষুণ দিলে সেইকাৰণে কাম বোৰ হোৱা নাই। আজিও বৰখন দিলে কামবোৰ একো হোৱাই নাই আৰু তাৰমানে আৰু ভাবিছিলোঁ কামবোৰ কৰিম তো হোৱাই নাই এইকেইদিন বৰষুণ কাৰনে।
হয় -হয়।
অ, এইটো বৰষুণ দিলে চব কাম বোৰ কিবা হৈ যায় আৰু হে কৰিব নোৱাৰা হৈ যায় হেৰি হৈ যায় পুৰা কাম।
হয়- হয় বাকী কোৱা খবৰ পাতি কেনেকুৱা?
এ ভালে আছে তোমাৰ কেনেকা খবৰ কেনেকুৱা চলি আছে খবৰ?
খবৰ পাতি মানে ভাল নহয় দিয়া ইমান বেয়া চলি আছে।
কিয় -কিয় কি-কি হল?
মানে এনে সেনে প্ৰিয় মানুহবোৰো যেতিয়া কল চল নকৰে তেতিয়া অলপ বেয়া লাগে। নিজৰে।
উম, ঠিক আছে -ঠিক আছে মানে উম- উম ঠিক আছে- ঠিক আছে দিয়া মানুহজনৰ লগত কল নকৰিলেও বেয়া লাগে। ঠিক আছে। মই ভাবিছো যেনেকা আজি ক তুমি চাইছা যেনেকা। মানুহ বিলাক কি হৈ আছে তুমি যেনে আজিকালি মানুহ কিবা হয় ভলেণ্টিয়াৰিং তুমি জানা যেনে ভলণ্টিয়াৰিং কৰে মানুহবিলাক যেনেকা তোমাৰ ব্লাড ডোনেশ্যন কৰা হুণৰ দান কৰা ৰদ দান ৰথদান যদি ম কয় ৰদান কৰা নহলে কিবা ন কিবা থাকে যেনেকা। গৰীব মানুহবিলাকক খুৱাই কৰা এনেক কিবা থাককা আৰু কিবিলাক ভলেণ্টাৰিং থাকে যেনেকা মানে এইটো বিষত তুমি কি লাগা মানে কি কেনেকুৱা বিষ মানে কি ভাবে তুমি এইটো বিষৰ ওপৰত?
উম -উম। হয় তুমি ঠিকে কৈছা। কাৰণ আমি দুখীয়া মানুহক দান কৰিব লাগে কাৰণ তেওঁলোকে আমি দিনে ৰাতি তেওঁলোকে কষ্ট কৰে। দুয়ে এক টকা জমা জমা কৰে। সেই জমাৰ পইচা তেওঁলোকে খাবলৈ হলে তেওঁলোকৰ কম পৰি যায়। আৰু ধৰি লওক তেওঁলোকৰ হাতত মানুহ আছে তিনি চাৰিজন মানুহ আছে তেওঁলোকৰ তেওঁলোকে দুজন এজনৰ পইচা ধৰি লওক খাবলৈ দুজন - দুজনে খাব পাৰে এজন এদিনৰ পইচা দি তেওঁলোকত কষ্ট কৰি ত ত এনে প আমি দেখা পাও, যেনে বিভিন্ন ধৰণৰ মানুহে গুৱাহাটীতে হওক বা ক'ৰবাতে হওক। তেওঁলোকে সৰু- সৰু ঘৰ তপ এই প্লাষ্টিকৰ ঘৰ টানি তাতে তেওঁলোকে শুই থাকে তাতে। শুই থাকিলে তেওঁলোকক গেলে বেয়া লাগে কাৰণ তেওঁলোকে খাবলৈ হলে তেওঁলোকৰ একেই নাই। খাবলৈ আমি তেওঁলোকক দন কৰিব লাগে কাৰণ আমি যেতিয়া আমি মই এইটো নকও যে তোমাক। মানে আমি যে মন্দিৰত দান কৰো পইচাবিলাক বুজি পাই আছানে?
অ, শুনো শুনি পাইছো বুজি পাইছো ক?
দান কৰো পইচাাবলাক সেই পইচাাবলাক আচলমতে মন্দিৰতো দিব লাগে মন্দিৰতো ভগৱানে পই পইচা তেওঁ নোখোজে সেই পইচাটো যদি আমি মন্দিৰত নিদিয়াকে আমি যদি সেই পইচাটো আমি গৰীব মানুহখিনিক দি দিও। বা তেওঁলোকক দিও তেওঁলোকে আমাক আশীৰ্বাদ দিব মন্দিৰৰ পৰা আমি ভগৱানৰ পৰা আশীৰ্বাদ পাও। ত তেওঁলোককো আম দিব লাগে আচল মতে। তুমি কি ভাবা তাৰে ওপৰত?
অ, সটো মানে অলপমান সহায় কৰিবাই লাগে মানে অলপ যেনেকে তুমি ক'লে মন্দিৰত মন্দিৰত দিব লাগে এনেকুৱা নহয় লকিন মন্দিৰত যেনেককা মন্দিৰতো পাই থাকে। চব পাৰ মানে লেকিন যিমান পাৰে মানে যেনে তুমি ভাবা এশ টকাৰ দিবা মন আছে তোমাৰ। এশত বা ত বিচ টকাৰ কেৱল মন্দিৰতো চভে দিয়ে ত মানে তুমি মন্দিৰত মানে দিয়ালে এনেকা বি বিশ টকাৰ মান দিয়া আশী টকাৰটো মান দিয়া। পেচা নিদিয় নিদিবিনক ডাইৰেক্ত খুৱাই দিবা কিবা বস্তু খুৱাই দি বাহত জবলাইনে কৰিব লাগে মানে এনো। মানে থাকে ন কোনোবা- কোনোবা নিচা কৰে কিবা কিবি কৰে। ইয়াৰ ভাল যে তুমি অ কিবা খুৱাই দানতক কেনেকুৱা কৰিব লাগে মানে এ মই ভাবো ন কিয় মান- মান মানুহ বিলাক থাকে অ ভাবিনেতে নিচা কৰে এনেকুৱ কিবা খুৱাই দিন হলে কাপোৰ শুনি অলপ কি কিনি দিয় এনেকে ভাবো আৰু মানে। কিবা- কিবা এ অলপ কষ্ট থাকে যেনেককা কোবা কোনোবা আৰু অলপ যেনেকা পাগল থাকে। কৰা নাথা ঘূৰা থাক কেনেকা কিবা কিবি। প্ৰব্লেম থাকে এন্তে এনে কাম চম কৰিব নোৱাৰ কামত ৰাখিব ন খোজো এত একো উপায়না থাকে মন্দিৰ বহিব লাগে এন্তক ক্ষয় কৰিলে এন্তক কৰিব লাগে যোনে যনে ভাল থাকে এন্ততে বহ থাকে ন এনক কৰিব নালাগে মানে। কিয় কৰে কোনে কোবা থাকে খাল এক্টিং কৰি থাকে ন মানেনে পইচা প নাই নে বহি- বহি খাবা পায়। একাৰনে কোনেও কোনোবা এনে এক্টিং কৰে আৰু ন মই কিবা আছো এনেককা আছো এনেকুৱা কবাই এক্টিং কৰে লেকিন এনেকা মানে কোনে কোনো কে থাকে এনেকা কিবা হৈছিল তেতিয়া একো কৰিব নোৱাৰেকাৰনেে এনে বহি আছে এনেককা
হয় হয় হয় তুমি ঠিকে কৈছা কাৰণ ময়ো দেখিবলৈ পাইছো এইটো গুৱাহাটীত। গুৱাহাটীত গ'লে ময়ো তাৰমানে দুইয়ে টকা দি যি হাতত থাকে অলপ চলপ পইচা খুচুৰা পইচা তেওঁলোকক দিওঁ। কিছুমান মানুহে এনেকুৱা আছে কিছুমান মানুহ দুষ্টও আছে কিছুমান মানুহ মানে এনেকুৱা আহে তেওঁলোক তাতে অলপ দেখুৱাই ফেকচন কৰি দেখুৱাই। দেখুৱাই কৈ কিনে এইটো মোৰ অমুক বেমাৰ হৈছে অমুক হৈছে তেওঁলোকক তেতিয়া। তেওঁলোকৰ মানে এনেকুৱা ৰিপৰ্ট চাই তেওঁলোকক মানে ৰিপৰ্টটো চাই কিনেহে তেওঁলোকক দিব ইচ্ছা যায় কাৰণ কিছুমান মানুহে ভাল মানুহে আহি কিনে তোমাক পইচা খুজিব তেতিয়া তোমাৰ খং উঠিব অলপ মোৰ খং উঠিব অলপ তেতিয়া কাৰণ তেওঁলোকে যদি হাত ভৰি আছে তাৰ ভালে আছে তেওঁলোকে কাম কৰি খাব লাগে ম খুজি খাব লগা একো নাই কাৰণ তেওঁলোকৰ এতিয়া ভৰি ভাত নাই বোলো তেতিয়া খুজি খোৱাতটো কাম কৰি খাব নালাগে তেতিয়া। খুজি খালে আমি দিও ভাল লাগিব ভালো লাগিব সেনেকুৱা তুমি কি ক'ব বিচাৰা তাৰে ওপৰত।
অ এইটো মানে ভৰি হাত থাকিব ভৰি হাত থাকিলে মানে কাম কৰিব ইচ্ছা নথাকিব আৰু মানে কবাত। এ কা কাম নকৰাকে মানে খালি ভিক্ষা খুজিব খুজিব এনেকা থাকিব আৰু মানে বিা খুজাব খুজিব এনেকে মানে এনেকুৱা মানুহতো হয়। কৰিব নালাগে তুমি কাৰ খোৱা কৰিব লাগে অলপ বুঢ়ী বোৰ থাকে বুঢ় বুঢ়ী এনেককা থাকে নহলে কোনোবা সৰু ল'ৰা ছোৱালী বিলাক যাৰ মানে মা দেউতা কিবা হল কিবা নাই তাৰ তেন্তে মানে কামবোৰ যাৰ যাৰ মানে অলপমান যেনেকা ভৰি ভাঙা আছে হাত ভাঙা আছে নে কিবা বমাৰী আছে। মাথা বি আছে এন্তবিলাকক সহায় কৰিব লাগে মই ভাবো এন্ত বিলাকক সহায় কৰিলে তুমি কিবা হ'ব আশীৰ্বাদ এনেকা ভাল আছে পৰি হাত আছে যোনে ন খালি মানে মন নাই খালি ভিক্ষা খোজি পেলাই খাব খোজে এহেতক কৰিব নালাগে আৰু খোৱা বিলাক। এনেকুৱা ভাবো তাৰ পিছত খুৱাই কৰি পেলাই মানে কি এ পেচা দিব নালাগে মানে কিবা বস্তু বোৰ কিনি দিয়া মানে মই ভাবো যেনেকা খোৱা বস্তু কিবা কিনি দিয়া। নহলে মানে অলপ কাপোৰ খুন্দ দি দিয়া নহলে আমাৰ ঘৰৰ চাউল চাউল দি দিয়া। চাহল চাউল দালি আটা ইটো দি দিয়া ন এনেকুৱা কৰিব লাগে আৰু মই ভাবো।
হয় হয় তুমি ঠিকে কৈছা কাৰণ চাবা এতিয়া আমি যোনবিলাক মানুহৰ। হাত ভৰি আছে, তেওঁলোক মানুহক কোনোদিনে দিব নালাগে যোনবিলাকে আটা -আটা ককা আইতা সেইবিলাকক দিব লাগে কাৰণ আৰু যোনবিলাক বাচ্ছা সৰু সৰু বাচ্ছাব বিলাকে খুজি থাকে তেওঁলোকক দিব লাগে কাৰণ তেওঁলোকে। আৰু যোনবিলাক মানুহে ভৰি হাত আছে তেওঁলোকে কষ্ট কৰি খাব নোখোজে কাৰণ তেওঁলোক এলেহুৱা। তেওঁলোকে কাম কৰিব বেয়া পায়। তাৰ মানে ফ্ৰীতে যোনটো বস্তু পায় ধৰি লোৱা তিয়া ভিক্ষা খুজিলে তেওঁলোকে পায় সেইটো বস্তু দিৱসে কৰে তাৰমানে তাৰমানে সেইটো বস্তু তাউন ধৰি লওক। আমি মানুহে দুই এক টকা দিও না বেছিকে। তেওঁলোকে ত তেতিয়া ভাল পায় কাম কৰি তহত কাম কৰি খা হাত ভৰি আছে তেওঁলোকৰ। তুমি কিয় ক'ব বিচাৰা তাৰে ওপৰত।
উম এইটো মানে ঠিক আছে মানে মইতো ভাবো মানে তুমি অলমান কষ্ট থাকে চবৰে জীৱনৰত যেনেকা আম তোমাৰ যেনেকা চবৰ জীৱনৰত কষ্ট থাকে কাৰ তোমাৰো আছে মোৰো আছে। লেকিন তুমি যেতিয়া জীৱনত অলপমান সফলতা পাই কি তুমি বেলেগত সহায় কৰিব পাৰা। কৰিব লাগে আমাৰ যেনেকা কাৰোবাৰ যেনেকুৱা অলপমান কামবোৰ থাকে তোমাক কিবা। অহ সহায় কৰিব পাৰা তেনেকুৱা লাগে মনত। অ' মই সহায় কৰিব পাৰিম ইয়াক কৰিব পাৰা মানে এনেকে ভাল নালাগে কিয় মই কিয় কৰিম এনেকুৱা কৰিব নালাগে মানে তোমাৰ। আগৰ তোমাৰ আহ ভাল আছে জীৱন বোৰ ভাল চলি আছে সহায় কৰিব আহ হিম্মত আছে। এ কৰিব লাগে আৰু মানে মই ভাবো ইহঁতৰ মানে অলপমান সহায়টো কৰিব লাগে আৰু এনেকুৱা মই ভাবো। আহ কিবা খুৱাই দিয়া ন কাপোৰ ক কিনি দিয়া। মানে কিবা নে কিবা এনেকে কৰি দিব লাগে আৰু মই ভাবো আৰু।
হয় হয় হয় তুমি ঠিকেই কৈছা, পালন চাবা- আমি এতিয়া তেওঁলোকক যদি তেওঁলোকক আমি সেৰি কৰো। আমি তেতিয়া বস্তু বা কাপোৰ কানি কিনি দিব পাৰো তাৰে পিছত তোমাৰ আনি কিনে আমি ভালকে খানা খুৱাবও পাৰো। ৰেষ্টুৰেণ্ট এখন বা দোকান এখনত আনি আমি খানা খুৱাইও দিব পাৰো তেওঁলোকক। তেওঁ খানা খাব খুজিছে ধৰি লওঁক, আমি কিছুমান মানুহ এনেকুৱা যেন লাগে- এ তেওঁলোকে এক্টিং কৰি আছে, তেওঁলোকক আনিব আচল মতে তেওঁলোক- মানে সেই কৰিব লাগে অলপ তেওঁলোকৰ ওপৰত সেই কৰিব লাগে মানে- চৰকাৰেও অলপ সেই কৰিব লাগে, গুৰুত্ব দিব লাগে তেওঁ এনাই- থকাতকে তেওঁলোক কিবা এটা কাম কৰিবলৈ দিব লাগে মোৰ মতে তুমি কি কবা তাৰে ওপৰত।
অ মই ভাবো মানে অলপমান- কিয় চৰকাৰে সহায় কৰিব লাগে মানে মই সহায় কৰে চৰকাৰৰ অলপ অলপ কিবা কিবি পেচা- পচা খুন্দি দি পেলাই কিন্তু পেচা খুন্দি দিলে নহয় না মানে তুমি অলপ কাম। কাম বিলাক বিচাৰি দিব লাগে নহলে কামবোৰ ওলাব লাগে মানে। পেচাটো দে তুমি ই তা কাৰণে দিলে দে ই তাকাৰণে হৈ গ'লে ন। আগত যে বোলে কেনেকুৱা হ'ব এতয়া আগত কেনেকুৱা থাকিব এ এনেকুৱা হয় ন খালি- টাইমত হৈ গল এদিনত হৈ গ'ল, লেকিন তোমাৰ পেচাটো লাগিব সমস্যা সমস্যা। ত মানে তুমি অলপমান সহায় কৰিলেও মানে কামবোৰক সহায় কৰিব লাগে, কামবোৰ বিচাৰি দিব লাগে। নহলে অলপ ভাল ভাল কাম বোৰ বিচাৰি দিব লাগে, নহলে কিবা ন কিবা এনেকুৱা বিচাৰি দিব লাগে ন কাম বোৰ। মই ভাবো এইটোৱেই মানে, তুমি কাম বিচাৰি দিলে। তেতিয়া কাম বোৰ কৰিব যিয়ে থাকিব পাৰে কাম বোৰ কৰি মানে অলপ সংসাৰ চলাই থাকিব পাৰিব এনেকুৱা পাৰিব নে- মানে তোমাৰ ভাবিছো কামবোৰ বিচাৰিলে অলপ বেছি ভাল পেচা দিয়াৰ ওপৰত।
হয়-হয় ঠিকে কৈছা কাৰণ পে-পইচা দিলে হলি পইচা দিলে তেওঁলোকে দুদিন এদিনতে খাই উৰুৱাই দিব। তেওঁ যেতিয়া কাম এটা দিয়া হয়, জীৱনৰ কাৰণে ধৰি লওক জীৱনসংগীৰ কাৰণে সেইটো কামটো তেওঁলোকে কৰি কিনে- সেইটো কাম কৰি তেওঁলোকে খাইও থাকিব পৰিব চলিও থাকিব আৰু ঘৰও বনেও। বিভিন্ন ধৰণৰ কাম কৰিব পাৰিব তেওঁলোকে। আৰু তেওঁলোকক যদি এদিন দুদিনৰ কাৰণে পেচা পইচা দিয়ে পইচা দিলে তেওঁলোকে দুদিন এদিনত। খাই লৈ উৰুৱাই দিব সেই পইচাৰ কোনো মূল্য নাথাকে। তেওঁলোকক যদি এটা ভাল কাম বাচি দিয়ে বা কিবা এটা কৰিবৰ কাৰণে- অলপ টকা দিয়ে তেওঁলোকে সেইখিনি কৰিব পাৰে আচলতে।
উম ঠিক আছে ঠিক আছে ঠিক আছে ময়ো সেইটোৱে ভাবো তুমি যি কৈছা। মানে কামবোৰ দিয়াবোৰ অলপ ভাল হয় আৰু টকা দিয়াৰ টকাটো মান এদিন দুদিন শেষ হৈ যাব কোনেও গম পায়। কিমান দিন চলে কাম বোৰ থাকিলে কামটো মানে তোমাৰ হৈ গল জীৱন-জীৱন ক কাম যিমান কৰিম ইমান পইছা পাই যায়।
হয়-হয়।
দিয়া দে তোমাৰ এইটো বিষয়ত কথা পাতি ভাল লাগে ভালে বিষয় আছে। মানে অলপ ভাল বিষয় আছিল তোমালোকে কথা পাতি আলোচনা কৰি ভাল লাগিল, কিতাপৰ ভাল ঘৰত আহি পেলাই কথা পাতিম তোমাৰ লগত এনে লগ ধৰিলে ভালকে ঘৰত বহি পেলাই আৰামত। দল বিষয়ে কথা পাটিম, দল
হয়-হয়-হয় মোৰো কথা পাতি তোমাৰ লগত ভাল লাগিল কিছুমান নজনা কথা জানিব পাৰিলো তোমাৰ তৰ পৰা- তোমাৰ কথা কিছুমান নাজ জনা কথা জানিব পাৰিলোঁ। শুনি ভাল লাগিল কথাবিলাক আৰু পিছত কেতিয়াবা কল কৰিম সময় পালে।
উম, দে হ'ব দে যাম দে হ'ব মই ধন্যবাদ মই ৰাখিলো দে।
দিয়া। অ